হেল্ল',
হেল্ল',
হেল্ল',
হেল্ল', মোৰ কথাখিনি শুনি আছে ন?
হয়-হয় শুনি আছো কওকচোন।
হয় নমস্কাৰ মই আপোনাৰ লগত এটা বিষয়ৰ ওপৰত অলপ কথা পাতিব বিচাৰিছো আপুনি এ সময় দিব পাৰিবতো।
হয় নিশ্চয় - নিশ্চয় দেখি
হয় বাৰু ধন্যবাদ আহ মই আপোনাৰ লগত গছ-গছনিৰ বিষয়ে অলপমান কথা পাতিব বিচাৰো।
হয় নিশ্চয়-নিশ্চয় খুব ভাল কৰিছে।
পৰা জানিব বিচাৰো গছ-গছনি আমাৰ পৰিৱেশ সম্পৰ্কে আপোনাৰ পৰা অলপ জানিব বিচাৰো।
অ, ভাল-ভাল-ভাল বিচাৰিছে আপুনি। অ, গছ - গছনি কথা কবলে গলে আৰু বহুত কথা ওলাই পৰে। আহ, গতিকে গছ গছনি বুলি কলে আমি সা একদম পোন প্ৰথমতে মই ক'ব বিচাৰিচো আমি গছ-গছনি যিমান পাৰো সিমান ৰুব লাগে।
এক নম্বৰ কথা কাৰণ আমাৰ আমি গছ-গছনিৰ কাৰণে জীয়াই থকা বুলিয়েই এক প্ৰকাৰে আমি কব পাৰি। যিহেতু গছ-গছনিৰ পৰাই আমি অক্সিজেন পাও বা আমি এৰি দিয়াক কাৰ্বন- ডাই -অক্সাইড ই সিঁহতে গ্ৰহণ কৰি লয়। সেই প্ৰক্ৰিয়াত এ সেই প্ৰক্ৰিয়াৰ মানে মাধ্যমেৰে আমিও যোডিত হৈ আছো আৰু গছ গছনিও এক প্ৰকাৰে এ কাৰ্বন ডাই অক্সাইডৰ জৰিয়তে সিহঁতে মানে এ, জীৱিত হৈ আছে আহ গতিকে।
আপুনি এটা ভাল কথাই কলে মানে আপুনি কৈছে যে আমি গছৰ কাৰণে জীয়াই আছো। আৰু গছ আমাৰ কাৰণে জীয়াই আছে সেইটো কথা কৈছে হয় নিশ্চয়। আৰু গছ গছনি অকল অক্সিজেন বুলি নহয় আমাৰ খোৱা খাদ্যসমূহ। গছ গছনি এবিধ এনেকুৱা বহু,
অ হয় হয় আচবাত খিনি গোতেইখিনি মানে গছ গছনিৰ পৰা প্ৰকৃতিৰ। পৰাই আমি পাই আছোঁ হয় হয়।
আৰু গছ গছনিৰ আমাৰ বহুত ভাগ আছে চাৰিবিধ মান ভাগ আছে।
হয় হয় যেনে অ বৃক্ষ গলম হয় হয়।
তৃণ লতা তেনেকুৱাকৈ ভাগ বতৰা কৰা হৈছে। আৰু তৃণ জাতীয়। উদ্ভিদৰ বাঁহ গছটো আটাইতকৈ ডাঙৰ গছ তৃণ জাতীয়
এনে সাধাৰণতে বৃক্ষ জাতীয় গছ বোৰ আটাইতকৈ ডাঙৰ হয়। তৃণ জাতীয় আৰু বহ গছটো বহুত বেছি ডাঙৰ হয় আৰু গছ গছনিৰ পৰা জীৱ জন্তু অকল মানুহ বুলি নহয়। জীৱ জন্তু বহুতো চলি আছে আৰু গছ- গছনি থকাৰ ফলত বহুতো হয় নিশ্চয়। এ আপুনি অলপ গছ গছনি সুবিধাৰ বিষয়ে কৈ দিবচোন।
হয়। আমি এক নম্বৰতে আমি গলো গছ গছনিৰ পৰা আমি। এ সকলো ধৰণৰ আজ বাপ ঘৰুৱা সামগ্ৰী সকলো বিলাক পাওঁ লগতে খোৱা খাদ্য। লগতে আটাইবোৰে পৰা আমি গছৰ ওপৰে নিৰ্ভৰ গছ নহলে আমাৰ মানে। আমি জীয়াই থাকিব নোৱাৰো বুলি মই,
নোৱাৰো হয় হয় নিশ্চয়।
আৰু গতিকে বৰ্তমানতটো গৰমৰ দিন গৰমৰ দিনত মানে। হয় আজিকালি নতুন নতুন আচবাব বিলাক ব্যৱহাৰ কৰা হয় ফেন চেন ব্যৱহাৰ কৰা হয় এচি, এইবিলাক ব্যৱহাৰ কৰা কিন্তু বিশেষকৈ যিটো আমাৰ গছ-গছনিৰ পৰা চাহ হওঁক বতাহ হওঁক। সেইটো সমান একো হ'ব নোৱাৰে আৰু অঁ আৰু বৰ্তমানেও মানে। আধুনিক যুগত এইবিলাক এচি হওঁক বা কিবা হওঁক এইবিলাক মানে ব্যৱহাৰ। লে আমাৰ দেহত প্ৰভাৱ পৰে আহ কিন্তু অঁ হয় হয়। ৰ পৰা পোৱা আমি বতাহ এ এইবিলাক কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বৰণ আমাৰ এ হয় হয় ভাল প্ৰভাৱ পেলাই বুলি মই ভাবো আৰু হয় হয়।
হৈগৈছে আৰু ধৰক এচি ফ্ৰিজ এইবোৰ ব্যৱহাৰ। কৰাৰ ফলত আমাৰ জলবায়ুটো আৰু বেছি গৰমহে হয় তাৰ তাৰ বিকল্প হিচাপে যদি আমি গছ গছনিৰ ছলৰ বতালৰ, আমাৰ দেহৰ কাৰণেও ভাল আৰু আমাৰ পৰিৱেষতটো ভালে থাকে তেনেকুৱা। কব বিচাৰিছে আৰু গছ গছনিৰ পৰা আমি ধৰক। আমাৰ কিছুমান মূল্যবান গছ আছে সেই গছ গছনী। মূল্যবান গছ গছনি। বিক্ৰী কৰিও আমি অৰ্থনৈতিকভাৱে বহুত বেছি সবল হ'ব পাৰো। শাল কাঠ আছে চেগুন গছ আছে চন্দন গছ এইবোৰ। বজাৰত বহুত খিনি দাম আছে সেইবোৰ যদি খে অসমীয়া খেতি। খেতিয়কসকলে কৰে এতিয়া অসমীয়া খেতিয়কসকলে বহুত বেছি লাভান্বিত হ'ব বুলি মই ভাবো আৰু আজিকালিতো গছ গছনি ৰুই মানুহে বহুত বেছি ইনকাম টকা পইচা ঘটিবৰো হৈছে
উম
আৰু আমাৰ অসমত গোলাঘাট জিলাত এটা এবিধ গছ হয়। এ সুগন্ধিৰভাৱে ব্যৱহাৰ কৰা হয় খাচী গছ। খাচী বছৰ পৰাও বহুত বেছি টকা ইনকাম কৰে আমাৰ অসমীয়া খেতিয়কসকলে। খাচী গছৰ, পুৰা অগৰুত এটা চেণ্ট ওলাই সেই সুগন্ধী পৰা মানুহে বহুত বেছি টকা উপাৰ্জন কৰে। আপুনিও অলপ গছ গছনিৰ বিষয়ে জনাই দিবচোন।
উম উ ইয়াৰো বিশেষ কবলৈ গ'লে উম কৈছো ৰবা আ মি বিশেষকৈ এটা কথা কও আমি আজিকালি যে এল পি জি গেছ ব্যৱহাৰ কৰো যিটো লিকুইড পেট্ৰলিয়াম গেছ এই ইয়াৰ ফলতো মানে কিছুমান কিছুমান এ এটা মানে এ গেছ উৎপন্ন হয় আৰু এ বায়ুত প্ৰভাৱ পেলাই বুলি কোৱা হৈছে বৈজ্ঞানিকসকলে কৈছে
হয়।
কিন্তু গছ গছনিৰ পৰা আমি যিটো আগৰে পৰা গাঁৱলীয়া, গাঁৱলীয়া বোলে ন আগৰে পৰা মানুহেতো বেছি ভাগতো খৰিতে ৰন্ধন ৰন্ধন মানে ৰান্ধিছিল হয়। কিন্তু গছ গছনি সেই খৰিৰ হয় হয় সেই খৰিৰে তেতিয়া ৰান্ধো কিন্তু তেতিয়া কিন্তু সিমান খিনি পৰিৱেশত প্ৰভাৱ নেপেলাই বুলি কোৱা হয়। অ কিন্তু আজি এতিয়া মানে মানুহ বিলাক এলেহুৱা হৈ গৈছে আৰু অ মানে তৎক্ষণাত বস্তু বিলাক কাম বিলাক লাগে আজিকালিৰ মানুহ খুব লাঘৱটো সময়তো সেইকাৰণে তাৰমানে এইবিলাক বস্তু ব্যৱহাৰ কৰে। কিন্তু যাৰ ফলত আমাৰ বেয়া প্ৰভাৱো পৰি আছে।
হয় হয় আৰু আপুনি ভাল কথাই কৈছে। আমি যেতিয়া এল পি জি ব্যৱহাৰ কৰো তাৰ ফলত বহুতো প্ৰদূষণ হয় আৰু আমাৰ দেহতো কিছুমান নানান ৰোগৰ সৃষ্টি কৰে।
লগৰ যে
কিন্তু আমি প্ৰাকৃতিক ভাৱে যদি এ গছৰ খৰিক ইন্ধন হিচাপে লৈ আমি ৰন্ধা বঢ়া কৰো তাৰ ফলত আমাৰ দেহৰো কোনো ক্ষতি নহয়। আৰু পৰিৱেশটো ভালে থাকে তেনে কোৱাকৈ হয় আপুনি ভাল কথাই কৈছে আৰু ধৰক হয় কওক
এটা মানে প্ৰভাৱ দেখা গৈছে মানে মানুহৰ স্কিনৰ স্কিনৰ মানে ৰোগ আৰু দুই নম্বৰ কথা কেন্ঞ্চাৰ বেমাৰতো বহুত দেখা গৈছে।
বহুত বেছি হৈছে
হয় হয় ইয়াৰ এটা কা ৰণ মানে বৈজ্ঞানিকসকলে এনেকোৱা ধৰা পেলাইছে যে যিটো এ অতি বেঙুনীয়া ৰশ্মি সেইটো ৰশ্মিটো ডাইৰেক্ট আমাৰ মানে এ গাত পৰিলে তাৰ ফলতো মানে এ ছালৰ কেঞ্চাৰ বা হয় ছালৰ বেমাৰতো হোৱা বুলি কয় কিন্তু এইবিলাকটো আমাৰ মানুহৰ কামৰ কাৰণে যে গছ গছনিবিলাক কাটি পেলাই এ যাৰ ফলত মানে এই বায়ুমণ্ডলৰ আটাইতকৈ ওপৰৰ স্তৰটো মানে নোহোৱা হৈ যোৱাৰ ফলত ছিদ্ৰ ছিদ্ৰ হৈ যোৱাৰ ফলত তাৰ মানে এইবিলাক এ হয় অতি বেঙুনীয়া ৰশ্মিটো বাঢ়ে সেই গতিকে গছ গছনিবিলাক যিমান পাৰে সিমান যদি এডাল গছ গছনি গছ কাটিছো তেতিয়াহ'লে এডাল ৰুব লাগে বুলি এনেও কৈছে আমাৰ আজিকালিতো মানে কি তাত এহ, বিলাকতো মানে ইটো মানে হেৰি উত্থাপন কৰি দিছে সেই গতিকে।
হয় নিশ্চয়, আপুনি ভাল কথাই কৈছে হয়। মইও এটা কথা কওঁ, আপুনি যে কৈছে, বেঙুনীয়া ৰশ্মিটো হয়। সেইটো মানে ডাঙৰ কথাই কৈছে, ভাল কথা কৈছে মানে গছ গছনি থাকিলে আমাৰ যিটো সম এ ওপৰৰ স্তৰটো তাক অজন স্তৰ বুলি কয় সেইটো অজন স্তৰটো লাহে লাহে কম হৈ যায় আছে তাৰ ফলত বেঙুনীয়া ৰশ্মিটোত ডাইৰেক্ট আমাৰ পৃথিৱীত পৰিছে সেইবোৰ ঘটিছে আজিকালি মানুহে গছ গছনি কাটে, ৰাস্তা বনাবলৈ হওঁক, ঘৰ বনাবলৈ তেনেকুৱা কাম কৰি, মই ধৰক ৰাস্তাটো আমাক সকলোকে লাগিবই স্কুল কলেজ হস্পিতাল লাগিবই, কিন্তু সেইবোৰ বনাওতে যাতে আমি গছ গছনিসমূহকো সংৰক্ষণ কৰিব পাৰো।
হয়।
তেনেকুৱাকৈ আমি কিছুমান বিকল্প ব্যৱস্থা লব পৰা যায়। আমি ৰাস্তাটো লাগিল বুলিয়ে যে গছডাল কাটি দিম, তেনেকুৱা কৰিব নালাগে। এই বিষয়ে চৰকাৰেও অলপমান হাতত বিকল্পৰ ব্যৱস্থা লব লাগে বুলি মই ভাবো।
অহ, আৰু মানে আজিকালিতো অলপ মানে হেৰিয়ে এ কিছুমান কথা কব লাগিব, যেনেকুৱা বিশ্ব পৰিবেশ দিনা দিনাখন। সেইদিনাখন স্কুল হওক গণ সংগঠন উৎসৱ পাৰ্বণ নেতাক কৰে। কিন্তু তেতিয়া তাৰমানে সিহঁতে কয় যে শিক্ষকসকলেও কয় বা সেই অনুষ্ঠানৰ মানুহসকলকে গছ গছনি ৰুব লাগে। সেইদিনাখন চব ছাত্ৰ ছাত্ৰীয়ে হওক কলে হওক, অনুষ্ঠান বিলাকত সিদিনা এডাল এডাল গছ পুলি ৰুব, এডাল এ হয়তো হয়, কিন্তু তাৰে পিছত তাৰমানে সিহঁতে গছপুলিডালৰ সংৰক্ষণ নলয়। গছডাল মৰি, বহুত মানে সেনে তেনেকুৱাই দেখা যায়। প্ৰায় প্ৰায় ভাগ দেখা যায়।
হয় নিশ্চয়। আপুনি এইটো বহুত দৰকাৰী কথাই কৈছে। পাঁচজনত সকলোৱে গছ ৰুই কিন্তু সেই গছডালে আমি সংৰক্ষণ নকৰোঁ। বেলেগতো ৰোৱা বাদেই দিলো। পাঁচজনত ৰোৱা গছডালাই আমি যেতিয়া সংৰক্ষণ নকৰোঁ তেনেহলে আমাৰ পৰিৱেশত গছ গছনিসমূহ কেনেকৈ থাকিব আৰু গছ গছনি নাথাকিলে আমিও নাথাকিম।
আৰু গছ গছনি সম্পৰ্কে আমি সচেতন হব লাগে। আমাৰ ভাৰততে যি আহ বিষ্ণুই সম্প্ৰদায় এই বিষ্ণুই সম্প্ৰদায়ৰ মানুহ সকলৰ লগত শিকিব লাগে হয়।
হয়, নিশ্চয়। নিশ্চয়, হয়। হয়। হয় নিশ্চয়, অ মই এইখিনিত কথা, হয়। মইয়ো এইখিনি এটা কথা কওঁ আমাৰ ভাৰতৰে বিষ্ণুই সম্প্ৰদায়ৰ মানুহখিনিৰ পৰা আমি গছ গছনি সংৰক্ষণ কেনেকৈ কৰিব লাগে। গছ গছনি কেনেকৈ ভাল পাব লাগে, তাৰ বিষয়ে যাতে
হেল্ল।